হেল্ল' অ শুনিছা
তুমি শুনিছা
কি অ অ মই শুনিছো কি কৰি আছা
এ ৰবা মই আকৌ হেৰি অ মোক কলিয়াবৰৰ সেই কামাখ্যা যে আছে
আহ অ তাত গৈছা
গম পোৱা অ তালে আহিছো অ বহুত ধুনীয়া লাগে আহিবাচোন এবাৰ
বাাহ কেতিয়া গলা
মই আজি আহিছো
অ ক গ'লা তুমি আজি আহিছা অ নকোৱাচোন
অ মানে আহ মানে মই পতককে আহিব লগা হ'ল বাইদেউহঁতৰ ঘৰলে
অ অ কিবা আছিলে নেকি
অ এই বিন্দুৰ অ মাক মানে ঢুকাইছিলে যে
অ অ খবৰব কৈছা
অ সকাম সেয়া আছিলে তাৰপিছত মই বোলো চাৰি যাওঁ মন্দিৰ কাৰবাৰ বোলো সেৱা এটা কৰি যাও উম উমহুত ধুনীয়া পৰিৱেশ
অ বতাহ মাৰি আছে নেকি ন তোমাৰ পুৰা গৰু গৰাই আছে
অ তাৰপাছত ওচৰত তোমাৰ একদম চাহপাত বাগান আছে
অ
তুমি মানে অ তুমি মানে আহিলে মানে বহুত ভাল লাগে আৰু
উম উম তাত তোমাৰ চাহপাতৰ দামটো কম নহয় হয় পিয়ৰ পাবা যে উম চাহপাতৰ দামটোও কম হ'ব তোমাৰ তাত
উম জেগা খিনি ধুনীয়া আৰু তুমি মানে একদম ফটো চটো উঠো বুলি লেও ছোৱালী মান
আহ ভাল আৰু
আহ সিপাৰে আকৌ ব্ৰহ্মপুত্ৰ আছে ন ব্ৰহ্মপুত্ৰৰ পাৰত তোমাৰ একদম শিল অ শিল শিল বোৰ আছে তোমাৰ তুমি ধুনীয়াকে মানে একদম এ এইটো পিকনিক প্াছো হয় নহয়
চাই পাৰা অ অ অ টিশুল াই যে ওচৰতে মানে সিহঁতৰ ঘৰ মান তেেখুল াৰ ওচৰতে আৰু
অ অ মানে বাইদেউহঁতৰ ঘৰ পাৰ হৈ পেলাই কামাখ্যা তাৰপিছত কামাখ্যা পাৰ হৈ বেললে তোমাৰ ত্ৰিশুল ঠাৰি
আমাৰ মাহঁতে গৈছিলে আগতে টিশুলধাৰী কিন্তু মই যোৱা নাই আজিলৈ দেখা নাই মানে মই জেগা খিনি যাব লাগিব ৰ'বা উম শুনিহে আছো কিন্তু মই তেনেকৈ যোৱা নাই মানে তালৈ যাব লাগিব যাব লাগিব ভাল লাগে ন তেনেকুৱা উম যাম যাম তেনেকুৱা জেগা বিলাক ভাল লাগে দিয়া ন চাহপাতৰ মাজে মাজে ঘূৰি থাকাই বলৈ বৰ ভাল লাগে ফটো বিলাকো উঠি অ সেইটোৱে
চাই কৰিলেৈ ধুনীয়াকে খালা বলা ত সনেকে মানে আৰু বহুত ধনীয়া পছতফালেকন চওঁ বুলি কলে তমাৰ
আহ চাব পাৰি
চাই কৰি যাব পাৰা
হেৰি কৰিম দিয়া নহ'লে এইটো বছৰ জানুৱাৰীত পিকনিক তাতে উলিয়াম অ পিকনিক উলিয়াব পম দিয়া জানুৱাৰী মাহত নহ'লে চবেই মিলি পেলাই যাম নে কিি জানুৱাৰী মাহত বোলোও পিকনিক যাব পাৰিম দিয়া আ
অ জানুৱাৰীত বহুত মানুহ হয় ইয়াত
উ ভালো লাগিব ন অ চোৱা গাড়ী এখন আমি ঠিক কৰিম শুনা তোমালোকৰ মানুহখিনিও হব আমাৰ মানুহখিনিও তাৰিছ খ লৈ য আৰু ে ন বনাই কৰি খাই বোৱা জেগা খিনি চাই গুচি আহিম ঘৰৰ মানুহ খিনি যাব যেতিয়া তোমালোকৰ বাহহঁত বাইদেউহঁতৰ ঘৰতো সোমাব পাৰিবা নহয় াক বা সিহঁতৰ মানুহখিনিকো ক'ব পাৰিম তেতিয়া সিহঁতে আগতীয়াকে তাতে বস্তু খিনি যোগাৰ কৰি থৈ দিব নেকি অ অ সেইটোকে কৰিম দিয়া সেইটোকে কৰিম দিয়া কাৰণ ৰাতিপুৱাই মাছ মাংস নিবলৈ বহুত অসুবিধা সুবিধা হয় নে নহয় ওচৰতে যিহেতু ঘৰৰ মানুহ আছে তেওঁওলোকে লৈ যাব অ দোকানো আছে বজাৰো আছে ত তাৰ পৰা লৈ যাম ধুনীয়াকে ন অ অ তাকে কৰিব পাৰিম
অ এইবাৰ এইবাৰ আমি তাত তালৈ যাম দিয়া
তালো যাম দিয়া আমি প্ৰত্যেকবাৰ ভাবি থাকো ক'ত যাম কত যাম এতিয়া আমাৰ প্লেচটো ওলাই আছে আমি তাতে যাম কিন্তু গম পাইছা অ ঘৰৰ মানুহখিনিক কৈ পেলাই খালি গাড়ী এখন ঠিক কৰিৈ ভাড়াো ধুনাক উাই লম খোৱা বোৱা মিলাই ফু লৈ ধুনীয়াকে গুচি যামগৈ কাৰণ কিয় জানাম বছৰেকত এবাৰ ফুৰি আহিলেহে ভাল লাগে মনটো নহলে ভালো নাথাগে অ এনেকুৱা পৰিৱেশ তুমি এতিয়া নিজে চাই পেলাই ইমান ভাল পাইছে তাহখানে নহয় ত চবে গ'লেতো আৰু ভাল লাগিব উম
মানে ৰাস্তাৰ লগতে তুমি
অ অ সেইটো আৰু ছোৱালী মানুহটো নিনেও ফটো পঠি ভাল পাই হ নে নহয় চব যাম যেতিয়া ভালো লাগিব দিয়া ঘৰৰ মানুহ বিলাক আহ আহ সেইটোৱে সেইটোৱে এতিয়া কি খালা তাতে কি খালা বোলো
খালো বাইদেউহতৰ ঘৰত আহি পেলাই হেৰি খালো এ লুচি আৰু এনেকে চাহ খালো আৰু তাৰ পাছত ভাতে ভাতে খাই যাম আজি দুপৰীয়া ইয়ালৈ আহিলো
অ এই তুমি যে কৈছিলা যে অ বাইদেউহতৰ যে ছোৱালীজনী চাব যাব একেবাৰে সেইটো হ'বনে আজিয়ে
অ সেইটো সেইটো সেইটো
সেইটো হব ন লৰাটো কেনেকুৱা লাগিছে ছোৱালীজনী
অ ভাল বুলি কৈ চা এতিয়া
অ দুইতাকে নাম্বাৰ কেইটা এক্সচেঞ্জ কৰাই দিবা তেতিয়া অলপ কথা পাতিলেহে পচন্দ ন কথা অলপ পাতিলেহে বুজি পাব দুইটাই দুইতাক ন সিহতে হে থাকিব লাগিব িব গোটেই লাইফটো সেইটোয়ে সেইটোয়ে ঘৰৰ মানুহে ন যিমানে পচন্দ নকৰৰেক হনে যদি সিহঁতৰ যদি নহয় পচন্দ মানে তেতিয়া মানে বহুত দিগদাৰ হ'ব হয়নেে নহয় পিছত নহলে তাই অ সেইটয়ে পিছত নহ'লে তাই হেপি নহলে তোমালোককে কব নহয় তহঁতে কোৱা কাৰণেহে মই বিয়া হৈছো অ সেইটোয়ে সেইটয়ে পিছত কব আকৌ ন যিমানে যি নহওক মই তহতে ক উম নিজে জানি কৰি শিকি কৰি লওক ন বুজি কৰিৈ যদি বোলে আৰু হেৰি কৰে আৰু উম
উম
সেইটোৱে সেইটোৱে লৈ গৈছো যেতিয়া চিনাকি কৰি দিছে সিহঁতে কথা পাতক
সেইটো বুলিয় আনিছো মই কৈছো যে সেই ল'ৰাটো ভাল আমি ল'ৰাটো ভাল ভাল বুলি আমি জানো মানে সেইটো কাৰণে ল'ৰা বাকী বোলো পচন্দ অপচন্দতটো স সিহঁতৰ নিজৰ নিজৰ কথা নহয় জানো অ স নিজৰ কথা কাৰ আজিকালি লৰা ছোৱালী পঢ়া শুনা লৰা ছোৱালী সিহঁতৰ নিজ নিজৰ মততো আমি চাপৰ্ট কৰিব লাগিব আমাৰ মতেতো সিহঁতে নহব ন গতিকে
আৰু চোৱা আমি ভাল বুলি কৈ পেলাই যেনিবা কলোোৱে কিন্তু সিহঁতৰ যদি ভাল নালাগিল সিহঁতে যদি পচন্দ নকৰিলে তেতিয়া কি হ'ব হয়নেে তেতিয়া সিহঁতে কব কি জানানে অ সেইটয়ে সিহঁতে কব তহঁতে পচন্দ কৰি দিলি কাৰণে বিয়া হলো এতিয়া আমি দুইোটা দেখোন সুখে নহয় কেনেকে থাকিম এতিয়া আমি ন আজিকালি তেনেকুৱা কথাবলাক হয় যে হয়ানে সেইটো কাৰণে ঘৰৰ মানুহখিনিও চাই কৰি লক ছোৱালীজনীক বুজি কৰি লওক লৰাটোৱে বুজি কৰি লওক সেইটয়ে আৰু সেইটো কাৰণে ভালে কৰিৈছা
লৰাটোৰ ঘৰে ভাল ছোৱালীজনী বিচাৰিছে আৰু আমিও বিচাৰ ভাল ঘৰ এখন পাওক গতিকে আমি দেখুৱা দেখুৱাই দিম দেখুৱাই দিয়াৰ পাছত সিহঁতৰ মাক বাপে কৈছে তাই নিজে কৰিব আমি যিমান হওক আমাৰ বাইদেউ ভিনন্দত হয়তো আহ বাইদেউ বেদও চাব দিয়াচোন ছোৱালী এজনীয়ে সিহঁত
অ চাব আকৌ অ কিয় নাচাব উম অ সেইটয়ে সেইটয়ে সিহতে চাব লাগিব আৰু চোৱা লৰা এটাই লৰাটো ভাল তুমি কোৱাত হয় ত' ঘৰৰ ভাল মানুহ হলে দুইটাাৰও যদি মন মিলে ন কিবা এটা আগবঢ়াই থব পৰা যাব তেতিয়া হয়নে নহয় সেইটয়ে সেইটয়ে অ অ অ পচন্দ হৈ আ অ অ অ সেইটোৱে
আমাক এই ভালে যাতেমাৰ ঘৰখনন ধুনীয়াকে ৰাখিব পাৰে আৰু আমাক তেনেকুৱা ছোৱালী এজন
আচল্ততে তোমাৰ সেয়াই তোমালোকৰ বিয়াতে আচলতে দেখি পেলাই তাইক পচন্দও কৰিছে ছে ন চবেই যিমানে যি নহওক ছোৱালীজনীও ঠাণ্ডা মন্দা ন পঢ়া শুনাাতো ভাল সেইটো কাৰণে আৰু উম এতিয়া পঢ়াই হৈ শুনা এতিয়া ধুনীয়াকে পঢ়াই কৰি ল'ব ন
অ ন দেউতাকে কৈছে সেইটো কথা দেউতাকে কৈছে এতিয়া এতিয়া আমি আমাৰ লগত যদি হৈ যে তাই একো খৰচ খৰ পাতি মাকৰ ঘৰ কৰিব নালাগে আমি গোটেই খৰচ পাতি নিজেই কৰিম কৰিম পঢ়াম শুনাম ধুনীয়া অ তাৰপিছত লাইটো পিছত সিহতৰ হলে আমাক একো দিবও নালাগে আ আমাৰ যথেষ্ট আছে আমি তেনেকেই চলিম ঠিকমতে চলিলেই হ'ল আৰু ভালকে। আৰু তাইও মাক দেউতাকক অকমান ভালকে চাব পাৰিব এজনী
অ সেইটোয়ে সেইটোয়ে কিয়নো নহয় এতিয়া চোৱা তাই পঢ়ি কৰি ল'লে যে তাই সেইকাৰণে ভাল নহল কৰি আছে তাই পঢ়ি কৰি ল'লে বুলি তাইৰ চাকৰি এটা হ'ল বুলি আৰু ন নিজৰ দৰমহা তাইৰ দহ হেজাৰ পোন্ধৰ হাজাৰ টকা এটা মাকহঁতক মাহে মাহেও দিব পাৰিব নহয় অ দিবও পাৰিব তেওঁলোকেও একো নকৰে তেতিয়া ন কাৰণ লৰাটোৰ নিজৰ চলিব পৰা ক্ষমতা ল'ৰাটোৰ আছেই
আছে আছে
সেইটোৱে সেনেকুৱা ঘৰ এটা ক'ত পাব হয়নেে নহয় উ উ সেইটয়ে উম
বনাব বোলে আ ভালটো ন দেখ মাৰ্ট ক দিব নালাগে তটাউনত বোলে বহুত ম ছে সিহঁতে যদি এ অ দুক খা মাতিও পছে সিহঁতে বো বহি বিাব পাৰিব টাউনতে বছ মানে লাইো বিে বহি বিঠাব পাৰিব বাকী সেইবোৰ সিহঁত দুটাই হ'ব ধুনীয়াকে চলিব পাৰিলে আৰু হয়নেে নহয় অ অ
ল ন ল'ৰাতটো ইমান বয়স বয়স নহয় ছোৱালীজনীও ইমান বয়সৰ নহয় যেতিয়া ন ধুনীয়াকে ম লব হিনদিটা অ ভালেই কৰিলা আচলতে বুজিছা দেখাই কৰি দিলা উম উম ভালে কৰিলা দেখুৱাই কৰাই দিলা
চাইতিয়া এম হেই নে তাকে এ তাইো এতিয়া ইমান হেৰি ছোৱালী এজনী তাইও এতিয়া এসোপা পৰিয়ালৰ মাজত চলিবগ নোৱাৰে নহয় হয় নে নহয় সেইকাৰণে মানে সেইফালৰ পৰা আমাৰ মানে খুব পচন্দ
পচন্দ মানে কি জানে তাইৰ যিটো পৰিৱেশৰ ডাঙৰ দিশ ঘল হোৱা সেই পৰিৱেশটোৱে তাতো গৈ পাবগৈ তাই অসুবিধা নহয় আৰু গম পাইছা অ সেইটয়ে সেইটয়ে সৰু ছোৱালী ইমান মানুহক অ সেইটয়ে সেইটয়ে আৰু সৰু ছোৱালী ইমান মানুহ ধৰি লও হেৰি কৰিব নোৱাৰে ন সযতনে ৰাখিবলৈও নোৱাৰিব পাৰে ন যি মানে সৰু ফেমিলিটে দিয়া ন সৰু পৰিয়াল বিলাকে ভালো সেইটয়ে সেইটোোৱে উম বাকী তুমি ফুৰিছা ন
চু দয়াা ধুনীয়াকে আহ বাকী আহ আহিম এইবাৰ আহিম আহিম বুজিছা উ
আহিম আহিমেই দেই ফিক্স যামেই আৰু অ। আহিমে আহিমেই অ জেগাতটো ইমান ধুনীয়া ন যাম দিয়া উম উম দিয়া বাৰু ন অ হ'ব দিয়া দিয়া হ'ব দিয়া অ হ'ব দিয়া